হেল্লৌ হেল্লৌ হেল্লৌ হয়।
হয়।
হয় ভালনে আপোনাৰ
অ
অ ভালে আপোনাৰ, হয় মোৰো ভালে বাৰু
হয়
আচ্ছা হয়। হয় আজিৰ ছিজনটো আপোনাৰ খেতি বাতিৰ বিষয়ে আলোচনা কৰোঁ নহয় নে?
হয় হয় হয়
হয় হয় হয় খেতি বাতিটো আমাৰ খুবেই প্ৰয়োজনীয় কাৰণ খেতি হয় কৃষক নহ'লে আমি থাকিব নোৱাৰিম কাৰণ খাদ্যটো আমাক লাগিবই আৰু খেতিৰ অবিহনে আচলতে আমাৰ জীৱিকা নিৰ্বাহ কৰাটো খুবেই টান গতিকে খেতিৰ হয় খেতিৰ বিষয়ে এনে আপুনি কিবা, কি ক'ব বিচাৰে
হেল্ল'
হয় শুনিছেনে?
হয় অ হয় হয় শুনিছ আচলতে খেতি কৰিবলৈ হলে প্ৰথমে আমাক ভাল মাটিৰ প্ৰয়োজন হ'ব। আৰু তাৰ পিছত সেই মাটি খিনি আমি আচলতে হাল বাই বা ট্ৰেক্ট টৰেৰে মাটি খিনি অ চহাই মানে প্ৰস্তুত কৰি ল'ব লাগিব। আগৰ দিনৰ মানুহবোৰেত খেত অ হাল বাইছিলে ধৰ লগাকৈ যিটো ইমান প্ৰযুক্তিবিদ্যাৰ আৱিষ্কাৰ নাছিলে। বাই ইমান সুবিধাও নাছিলে। সেই গতিকে আগৰ মানুহবোৰেতো শালেই বাইছিলে। ৰোল লৈ পেলাই কিন্তু আজিকালি যিহেতু মানুহবোৰ অহ সকলোৱে ব্যস্ত বা সকলোৰে কৰি বা কিবা এটা নহয় কিবা এটা কামত আজিকালি মানুহবোৰে বাহিৰতে থাকে প্ৰায় সেয়া কাৰণে আৰু আজিকালি প্ৰযুক্তিবিদ্যাৰো যিহেতু সুবিধা আছে আজিকালিতো মানুহবোৰে ট্ৰেক্টৰেৰে হাল বায় আৰু তাৰ পিছত ভাল মানৰ বীজ বাচি লয় বা সিঁচিব লাগে
অ শস্য ভালদৰে বৃ বৃদ্ধি পাবলৈ হলে বা জৈৱিক সাৰ বা প্ৰয়োজন অনুসৰি কিছুমান সাৰ আমি ব্যৱহাৰ কৰিবলগীয়া হয়।
আৰু সময়মতে জলসিঞ্চন কৰা হয় বৰষুন বৰষুন কম হলে আমি খেতিত পানীও দিব লগা হয়।
হয় হয়
আৰু নিয়মিত ভাৱে আমাৰ অ পোক পৰুৱা বা পোক পৰুৱাৰ কাৰণে বা পোক পৰুৱা গুচাবৰ কাৰণে আ জৈৱ দ্ধি বা উপযুক্ত ঔষধ ব্যৱহাৰ কৰি শস্য সুৰক্ষিত কৰিব পৰা যায় হয়নে।
হয় হয় নিশ্চয়
আৰু তাৰ লগতে শস্য আহ আমি কাটিবও লাগে।
উম হো
বা শুকুৱাই লোৱা হয় আৰু তাৰ পিছত আহ গুদামত বা নিৰাপদ ঠাইত সংৰক্ষন কৰি ৰখা হয় যিহেতু আমি সেইবোৰ বিক্ৰীও কৰিব পাৰোঁ।
আৰু আধুনিক জন উন্নত বীজ আৰু নতুন কৃষি পদ্ধতি ব্যৱহাৰ কৰাৰ ফলত সময়ো কম লাগে আৰু উৎপাদনো বেছি হয়। হয়নে আৰু অ খেতি কৰাৰ বহুত পদ্ধতি থাকে ধৰি লওক অ ধান বা বিভিন্ন ধৰণৰ শাক পাচলিবোৰ যেনেকৈ আমি বিভিন্ন বেলেগ বেলেগ আ ধৰণে আমি খেতিও কৰিব পাৰোঁ। অ আপুনি ধান বা বেলেগ পাচলিবোৰ কেনেকৈ কি, অ খেতি হৈ অলপ জানে যদি কব পাৰিব নেকি?
হয় খেতি মানে সেনেকুৱাই আৰু আপুনি যেনেকে ক'লে যে, খেতি আচলতে খেতি কৰাৰ সময়ত আমাৰ মাটিৰ যিটো গুণাগুণ সেই গুণাগুণতটো ভাল হব লাগে আচলতে কিছু কিছু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যোনটো মাটিৰ গুণাগুণ কম থাকে তেতিয়াহলে আমাৰ যোনটো খেতিৰ যোনটো উৎপাদন হ'ব লাগে এনে ধানে ৰুলে আপোনাৰ সেই উৎপাদনতো আচলতে দেখিবলৈ পোৱা নাযায়।
হয় হয়
হয় তাৰ বাবে আমি কিছুমান ৰাখ সাৰ প্ৰয়োগ কৰা হয় কীটনাশক আপোনাৰ দ্ৰব্য প্ৰয়োগ কৰিব লগা হয় কাৰণ যেতিয়া বহুখিনি ডাঙৰ জা এ ঠাইত আমি খেতি কৰো বা ধান বিলাক ৰোও তি তেতিয়া বহুত ধৰণৰ পকা পোক পৰুৱা দেখিবলৈ পোৱা যায়।
হয়
হয় হয় সেইবিলাক বিলাক অনিষ্ট যাতে পোক পৰুৱাই যাতে আমাৰ ধান খেতি অনিষ্ট নকৰে তাৰ বাবে আচলতে কিছুমান ধৰণৰ সাৰ প্ৰয়োগ কৰিব লগা হয় ঔষধ পৰি কৰিব লগা হয়
হয় হয়
হয় হয় সেনেকুৱা আৰু আৰু আপোনাৰ যেতিয়া আচলতে হয় প্ৰচুৰ পৰিমাণে পানীয়ো দৰকাৰো হয়
হয়
হয় তাৰ বাবে কিছুমান যেতিয়া আমাৰ বৰষুণ কেতিয়াবা কেতিয়াবা ত আজিকালি দেখিবলৈ পোৱা যায় যে বৰষুণতটো বহুত কম হয় বা কেতিয়াবা বেছিকৈ হয় ত সেইটো কেতিয়াবা নিয়ন্ত্ৰণ কৰিব লগা হয় পানীবিলাক যদি পথাৰত বেছিকৈ হয় তেতিয়া আলি কাটি পেলাই পানীটো ওলাই দিব লগা হয় আৰু কেতিয়াবা যদি বহুদিন বৰষুণ নপৰে তেতিয়া আমি বিশেষ ব্যৱ ব্যৱস্থা লৈ পেলাই পানীৰ ব্যৱস্থাও কৰিব লগোৱা হয়।
হয়
আৰু আচলতে দেখিবলৈ হয় আজি আমাৰ অসমত যিবিলাক ধান খেতি উপলব্ধ আছে। আচলতে আৰু আমাৰ আজিৰ বৰ্তমান মানুহ বিলাকে যোনবিলাক ধানৰ পৰা চাউল যোনটো খায় বাহিৰা কিছুমান চাউল পোৱা দেখিবলৈ পোৱা যায় যোনবিলাক বাহিৰৰ পৰা আহে আচলতে সেইবিলাক চাউলৰ যদি মানে সেইবিলাক ধান বিলাকো যদি আমাৰ ইয়াত আহ প্ৰস্তুত কৰা হয় কিন্তু বহুখিনি ক্ষেত্ৰত কৃষকে উপলব্ধ হ'ব সেইবিলাক আ ধানৰ দামটো বেছি হয় আচলতে
হয় আপুনি ধানৰ খেতি কেনেকৈ কৰে জানে নেকি?
হয় বিশেষ তেনেকে জানো যদিও সিমান এটা ভালদৰে নাজানো আপুনি জানে নেকি?
আ ধানৰ খেতি আচলতে মই বাৰু এনেকৈ আহ একেবাৰে ওচৰৰ পৰা বাৰু এনেকৈ দেখা নাই কাৰণ আমাৰ ঘৰত নকৰে কিন্তু এনে অ দেখিবলৈ পোৱা যায় যে ধানৰ কাৰণে ত আগতে মাটিখিনি চহাই লয় তাৰপিছত আমাৰ যিটো ধানৰ বীজ থাকে সেইখিনি আগতে ছটিয়াই পেলাই সেইটো কঠিয়াত পৰিণত কৰি লয় আগতে তাৰপিছত যেতিয়া আহ কঠিয়া খিনি অলপ ডাঙৰ হৈ যাব তেতিয়া সেই কঠিয়াবোৰ উঠাই পেলাই আচলতে ধানৰ গছটোকে কঠিয়া বুলি কয়। যেতিয়া সি সৰু অৱস্থাত থাকে তাৰ পিছত উঠাই লৈ যে পেলে সেইটো য'ত আমি নেকি খেতি কৰিম ডাঙৰ এটা। আমাক পথাৰৰ প্ৰয়োজন তাত আমি সেইটো অলপ অলপকৈ মানে উঠাই লৈ যাই মানে তাত আকৌ এবাৰ পন কৰিব লগা হয়।
হয় হয়।
তাৰ পিছত হয় আহ যেতিয়া ডাঙৰ হৈ যাব সেই ঠিক তেনে আপৰে কল। পানী বেছি হূলে আলি কাটি পেলাই উলিয়াই দিব লাগে কাৰণ পানী যদি কঠিয়াৰ সমান হয় বা কঠিয়াতকে ওপৰত যায় তেতিয়া ধান খিনি বেয়া হৈ যায়। তাৰ বাবে সেই সময়ত আহ যিহেতু গ্ৰীষ্মকাল হয় বৰষুণৰো বৰষুণো অধিক হয়। সেইকাৰণে আলিখিনিত কাটি পেলাই মানে পানী খিনি উলিয়াই দিব লগা হয় আৰু যদি সেই সময়ত ধৰি লওঁক বৰষুণ নিদিয়ে তেতিয়া আমি পানীৰ ব্যয়ৱস্থাও গ্ৰহণ কৰিবলগীয়া হয়।
হয় হয়
আৰু সেই ধান খিনি যেতিয়া আহ ধানবোৰক কাৰণে আচলতে আহ আপুনি যেনেকে কল বহুত বেছি ঠাইত কৰা হয় কাৰণে খেতি তাত বিভিন্ন ধৰণৰ পুক পৰুৱা বা চৰাই চিৰিকটিও আহে তাৰ কাৰণে অ বিভিন্ন ধৰণৰ সাৰ বা বিভিন্ন ধৰৰ কীটনাশক পদাৰ্থ অ তাত দিবলগীয়া হয়।
হয় হয়
আৰু তাৰ যেতিয়া সেইবোৰ পকি যাব তেতিয়া সেইবোৰ কাটি পেলাই- আচলতে মাৰণ মাৰিব লগা হয় আৰু- আগতেত মানুহবোৰে গৰুৰে মাৰণ মাৰিছিল যেনেকৈ ধৰি লওঁক আহ হাল বাইছিল। আজিকালিত প্ৰযুক্ত মুুক্তিবিদ্যাৰ সহায়ত আমাৰ বহু কম সময়ৰ ভিতৰতে বহু খিনি আমি আহ মাৰণ মাৰিব পাৰোঁ।
হয় হয়।
আগতে ধৰি লওঁক আপুনি একমন ধান মাৰণ মাৰোতে ধৰি লওক আপোনাৰ দুই ঘন্টা তিনি ঘন্টাকৈ লাগিছিল। আমিতো দেখিবলৈ পাইছোঁ অহ, আমাৰ ককাহঁতৰ ঘৰত যেতিয়া আমি সৰু সৰু সময়ত গৈছিলোঁ, এতিয়াতো নকৰে বাৰু যেতিয়া সৰু আছিলোঁ। আমি যেতিয়া হাৰি পাওঁ, ৰাতিপুৱা চাৰিটা মান বজাৰ পৰাই আমি দেখা পাওঁ যে গৰু খেদি আছে। মানে চোতালত মাৰণ মাৰি আছে। কিন্তু আজিকালি বাৰু ল'ৰা ছোৱালী বোৰে এইবোৰ দেখিবলৈ নাপায়।
হয় হয়।
আৰু তাহাঁতেতো চাৰে তিনিটা চাৰিটা বা তিনিটা বজা মানৰ পৰাই কৰিছিলে। ৰাতিপুৱা পাঁচটা ছয়টালৈকে আহ দুই মন মান চাউল আহ ধান শেষ হৈ গৈছিল মাৰণ মাৰে কিন্তু আজিকালি মেচিনৰ সহায়ত আপুনি এদিনত দশ মন পোন্ধৰ মন কৰিব পাৰে। পাঁচ ঘন্টা, ছয় ঘন্টাৰ ভিতৰতে আপুনি ভালেই খিনি কাম কৰিব পাৰে।
হয় হয়।
আৰু আহ ধৰি লওঁক ধানৰ আৰু আমাৰ ধান ঘৰক ধানৰ খেতি অকল অ অসমতেই নহয়। বিভিন্ন ঠাইত কৰা হয়। কাৰ সেইবাবে আমাৰ ভাৰতখন এতিয়া কৃষি প্ৰধান হিচাপে ধান কৃষি প্ৰধান হিচাপে আমাৰ গণ্য কৰা হয়।
হয় হয়।
বিভিন্ন ঠাইত আমাৰ ভাৰতৰ পৰাই যায়। আৰু প্ৰচুৰ পৰিমাণে ধান আমাৰ অসম, পাঞ্জাৱ আৰু হাৰিয়ানাৰ পৰাই যায়। বুলি জানিব পৰা যায়। আৰু আপোনাৰ ওচৰে পাজৰে ধানৰ বাহিৰে আৰু কি কি খেতি কৰা হয়?
হয়। খেতিটো বহুখিনি ক্ষেত্ৰতখন আমাৰ খেতি ঘৰলৈ যায়। এনে আচলতে খেতি বুলি কলে যে অকল খেতি পথাৰতে বা বৃহৎ অঞ্চলত কৰিব লাগিব সেইটো সেইটো নহয় আচলতে, সেইটোৱে কিন্তু আমাৰ ঘৰৰ পিছফালে বাৰীতো কৰিব পাৰোঁ। কাৰণ আজি আজিকালি বজাৰত উপলব্ধ যোনবিলাক শাক পাচলি আছে। তাত আচলতে মূল্য মানে প্ৰফিট মানে বেছি হবৰ বাবে বহুত ধৰণৰ সাৰ প্ৰয়োগ কৰি পেলাইটো বস্তু আচলতে নপকাতে বা পকাই দিয়ে বা এনেকুৱা কৰা হয়। কিন্তু আমি যদি নিজে ঘৰত গোবৰ সাৰেৰে প্ৰস্তুত কৰোঁ। সেইবিলাক কিন্তু আমাৰ দেহৰ কাৰণে বহুত উপযোগী হয়।
হয় হয়।
আৰু হয় সেনেকুৱা আৰু আৰু আজিকালি যোনবিলাক বজাৰৰ পৰা কিনি অনা শাক পাচলি সেইবিলাক আচলতে আমি ঘৰত ৰাখিলে তিনি চাৰি দিনতে নষ্ট হৈ যায়। দেখিবলৈ পোৱা যায়। কিন্তু সেইটো আচলতে যদি ঘৰত ঘৰতে যদি আমি বনাব পাৰোঁ। মানে ঘৰতে যদি ৰুব পাৰোঁ। উদাপন কৰিব সেইটো কিন্তু আচলতে বহুত দিনলৈকে ভালে থাকে আৰু আৰু সেইবিলাক ফালে আমাৰ দেহৰ কাৰণে বহুত উপযোগীও হয়।
হয় হয়।
হয়। অহ
আচলতে খেতি কৰাৰ কাৰণে পৰিশ্ৰমৰো খুব দৰকাৰ হয়। বহুতো আমি পৰিশ্ৰম কৰিব লগীয়া হয়। আৰু পৰিশ্ৰম আৰু সঠিক যত্ন ললে। আহ, অকল ধান বুলিয়ে নহয় আমাৰ সকলো ধৰণৰ পাচলিৰ খেতিৰ পৰাও আমি ভাল উৎপাদন আৰু উপাৰ্জন দুয়োটাই লাভ কৰিব পাৰোঁ।
হয় হয়। আচলতে নিজা ইচ্ছা শক্তিও লাগে আচলতে
হয় হয় তেওঁ আপোনাৰ লগত কথা পাতি ভাল লাগিল।
হয় হয় ময়ো বহুত বহুখিনি ভাল লাগিল, বহুত কথা জানিব পাৰিলোঁ।
হয় ধন্যবাদ।
ঠিক আছে ধন্যবাদ।